হেল্ল'
অ', কি কৰি আছে।
হেল্ল'
হেল্ল'
অ', কি কৰি আছে।
অ', এ অলপমান হেৰি এচাইনমেন্ত দিছিলে তাকে কৰি আছো, তুমি
মইও আছে এনে বহি আছে মানে বহুত গৰম ৰুমত। থাকিব নোৱাৰো। সেইটো কাৰণে মানে অলপ ওপৰত আমাৰ চাদ আছে ন। আমি ফ্লৰত থাকে না ৰুমত। মানে বহুত গৰম হয় আৰু। এইটোয়ে মই ওপৰত এনে বহি আছো এতিয়া। ঠাণ্ডা বতাহ লাগি আছে ইয়াত ৰুমত বহুত গৰম হয়।
অ', বাকী কিবা এছাইনমেণ্ট কিবা কিবি দিছে নে?
এছাইনমেণ্ট আছে, উম। উম, ইমান মানে লিখিব মন যোৱা নাই গৰম কাৰণে।
অ', তাকে ইমান এছাইনমেণ্ট লিখিব লাগে ন? বহুত দিগদাৰ হয়।
সেইটোৱেই। লিখি লিখি হাত বহুত বিষ হৈ যায় বাপৰে।
উম, তাকে। কিন্তু কি কৰিবা আৰু ৰিকোয়াৰমেণ্টতো কমপ্লিট কৰিবই লাগিব।
অ'হ, টাইম মতে দিব লাগে আৰু সেইটো ৱত। টাইম মতে নিদিলেও ইমান গালি শুনিব লাগে।
অ', আকৌ সোনকালে আৰু সেই লিখিলে আমাৰে ভাল বাৰু।
সেইটোৱেই। আহিলো আৰু যেতিয়া কৰিবইতো লাগবই আৰু এতিয়া উপায় নাই।
অ', তাকে বাকী তুমি গুৱাহাটীতে থাকা ন?
অ', মই গুৱাহাটীতে আছো।
গুৱাহাটী পিছে কব ক'ৰবাত ক'ৰবাত ফুৰিব গৈছা নে নাই যোৱা?
এনেতো এইটো পাৰ্ক আছে, চাংৰিজট বুলি কয় এনে সৰু কৈ তাতে গৈ ছো তাৰ পিছত। ফেঞ্চি হৈছো তাৰ পিছৰে এনেই অ' এইটো কপিলি যে কয়, এইটো গৈছিলে। তাৰ পিছত বেলেগ অ' যোৱা নাই দে। এনেতো আমাৰ মই এতিয়া নাচ চাং কৰি আছে ন। মানে হস্পিতালত গ'লে মানে এইটো পাণ্ডু মিৰ্জা ৰাণীটোৰ হস্পিতেল সেইটো মানে ডিউটি কৰিছো আৰু বেলেগ আৰু একো জেগাত উম নাই যোৱা।
অ', হেৰি মেণ্টেল ডিউটি খতম হ'ল নে?
অ', মেণ্টেল ডিউটি খতম হৈ গ'ল। এতিয়াতো এক্সাম অ' একেলগে হৈ গ'ল আমাৰ, এইটো মেণ্টেলৰ শেষ হ'ল।
অ'।
খালি নে নাই?
নাই নাই এই অলপ দেৰি হ'ব বাৰু।
অ', অ', অ', কেইটা বজা মানত খাই?
ন'টা।
অ'।
তোমালোকৰ?
মইয়ো এতিয়া চাৰে আঠটা, আঠটা চল্লিশ মানতে খাম আৰু।
অ', অ', থিকেই আমাকো হেৰিয়ে দিয়ে। বাকী এই কেনেকে কেনেকে দিয়ে? মাছ, কণী এনেকে কেনেকে দিয়ে?
মাছতো দিয়ে, মাছ দিয়ে, উম এইটো কণী দিয়ে আৰু মানে এসপ্তাহ উম, দেওবাৰে উম মাংস ব্ৰইলাৰ মাংস দিয়ে আৰু একবাৰেই দিয়ে এসপ্তাহ একবাৰেই মাংস দিয়ে। ব্ৰইলাৰ দুই পিচ, তিন পিচ এনেকাই দিয়ে আৰু। বাকী দিনতো দালি, ভেন্দি, পটল এইবিলাকে আৰু।
বাকী হেৰি এই কি কয়, তুমিতটো বড়ো হয় না তুমি যেন কিবা কিবি মানে ৰেচিপি জানানে ডিচত? ডিচ বনাব জানানে?
এতিয়াতো মই মানে ঘৰতো নাথাকে মানে বহুত দিন হ'ল, আগতে ঘৰত থাকো। কোতে অলপ চলপ বনাইছিলো আৰু, এতিয়া মানে ইমান মনতো মানে নাহে আৰু। বনাইছিলো আগতে মানে এইব মাংস এইটো চিকেন বনাইছে, দালি বিলাকতো জা মানে এনে সৰু সৰু যি বিলাক ইজি বিলাকতো জানে আৰু আলু ফ্ৰাই
অম অম বেদৰ জানে নে নাই?
অ বনাব জানে অম বেদ
অ' এনেই ৰেচিপি ৰেচিপিটো কেনেকে বনাব লাগে তুমি কোৱাচোন?
ৰেচিপি পিঁয়াজ অ' এনেই চিম্পলে, খোৱা নাই মই ইমানো মচলা চচলা খাই ইমান কিবা নোৱাৰোঁ ইমন মছলা খাব, পিয়াজ, জলকীয়া, নহৰু দিয়ে আৰু তাত, পিছত এনে অলপ জিৰা মছলা এইবিলাক দিব পাৰে আৰু ধনীয়াা মচলা এইটো যেৰ ঘৰত মানে এইটো ৰুল থাকে ন ঘৰত ঘৰত এইটো মচলাত, ধনিয়া মচলা পাতটো এইটো দিলে মানে বহুত ভাল লাগে।
অহ,
আলুও বনাব পাৰে টেঙা কিবা কিবি দিও বনাব পাৰে। উম, গাহৰি মাংস মানে চব মানে চবজিতে মানে বনাই ভাল লাগে আৰু খাই।
অহ,
এইটো তেলতটো পুৰি কিনে খাব পাৰে পুৰি মানে জুইত, তেল মাৰ তেলটো আৰু।
অ, অ, অ, দেখা পাই থাকো বাৰু হেৰিত অ, কি ক ৰিলচ বিলাকত আহি থাক
অ, অ, অ,
অ'।
এতিয়াতো মোৰ বহুত দিন হ'ল। খাবই মানে পোৱা নাই এতিয়া বহুত, দিন হ'ল মানে ঘৰতো যাব পৰা নাই ন দিন বহুত দিন হ'ল।
কেতিয়া গৈছিলা ঘৰত?
ঘৰত এইটোক বিহু ছুটি দিছিলে যে এইটোতে যোৱাই আৰু, এইটোতো দুইমাহমান দুইমাহটো হ'লে।
অ'। তাকেই আৰু তো আহ, আৰুটো এক মাহ আছেই।
উম,
একমাহ আছেহে আৰু।
উম, আৰু বাকী তোমালোকৰ সেইফালে ভৈৰৱকুণ্ড বাহিৰে আৰু কিবা কিবি আছে নে জাগা? ফুৰিব পাৰা?
আছে গ্ৰেচলেণ্ড আছে গ্ৰেচলেণ্ড বুলি এটা জোগা আছে মানে বহুত কিবা আৰু খা মাছৰ বহুত গ্ৰীণ-গ্ৰীণ কালাৰৰ ভাল-ভাল কে দীঘল-দীঘল কে বহুত চাবলৈ ধুনীয়া আৰু বহুত ভাল লাগে জাগাখন তাত, তে বহুত মানে মানুহ আহে দূৰ-দূৰ পৰাও আহে চাবলৈ এক্টৰ এক্ট্ৰেছ মানে শ্বুটিং কৰিব আহে আমাৰ বডো এক্ট্ৰৰ এক্ট্ৰিছ। মানে চুটিং কৰে আৰু তাতে এলবাম কিবা কিবি বনাই আহে দূৰ-দূৰৰ পৰা। তাতে বহুত ভাল জাগা চাব বহুত কিবা আৰু গছ কিবা কিবি আছে গ্ৰাউণ্ড বহুত ভাল আহে ভিউৰ্চটো বহুত ভাল। গ্ৰাচলেণ্ড আছে তাৰপিছত কয় আৰু কিবা গাৰো বস্তি এনেকাও আছে গাৰো বস্তি বুলি কয়
উম
পাহাৰে চব পাহাৰৰ ওচৰতে
অ এ হেৰি তোমালোকে টো এতিয়া হেৰিতে থকা ন মানে পাহাৰ চাইডো নহয় ন ঘৰ
পাহাৰ চাইড নহয় কিন্তু পাহাৰ মানে ওচৰতে আৰু দুই ঘন্টা এঘন্টা এনেকে গাওঁ ওচৰতে আছে পাহাৰটো
অ এই পাহাৰতো মানুহ পুৰা ঘৰ আছে নে
অ মানে ইমান ওচৰতো নহয় অলপমান মানে চাইডত আছে আৰু ঘৰ অ পাহাৰ ওচৰৰ মানে অলপ চাইড চাইডত আছে
অ এহেদক মানে কেনেকুৱা ঘৰ বনাই কেনে থাকে মানে কেনেকুৱা ডিজাইন মানে এইটো চা তোমালোকৰতো ঘৰত যদি তলত থাকে তেতিয়াহ'লেতো আছাম টাইপে ঘৰত থাকে ন' কিন্তু ওপৰততো পাহাৰ হয়। কেনেকে থাকে তাতে ঘৰ- ঘৰ কেনেকে বনাই তাতেটো হেৰিৰ নহয় কি কয় পকা ঘৰটো বনাব নোৱাৰে না।
অ, পাকাকৰবোৰ ঘৰাব নোৱাৰে এনে মাটিৰে হয়।
অ', বনাই নে-নে এনে মা
অ, টংচি-টংচি যে কয় এইবিলাক থাকে আৰু টংচি ঘৰ।
অ',
বাটামৰ যে বাটাম ডাঙৰ - ডাঙৰ যে থাকে ঘৰ মানে যেনেকা বিল্ডিং যে থাকে এনেকাই বাটাম ডাঙৰ- ডাঙৰ মানে এইটো টংচি ঘৰ বুলি কয় আৰু সেনেকা থাকে।
বাকী এ চব খেতিয়ে কৰে না মানুহবিলাকে আৰু কিবা বেলেগ-বেলেগ কাম কৰে না বেছিভাগ খেতিয়ে কৰে তাতে?
খেতি কৰে কিবা কিবি বিজনেচ কৰে। বিজনেছে বেছি চলে আজিকালি মানে চবে বিজনেছে কৰে আৰু কিবা কিবি নিজৰ ৰৰ বিজনেছ তাৰপিচৰ খেতি কৰে খেতিৰ টাইমত এতিয়া খেতিৰ চিজন নহয় খেতি কৰিব ধান ৰুই। আমাৰ আছাম এইফালে আমাৰফালে মানে ধান ৰুৱে আৰু এইটো -এইটো চিজনত মানে মানে ধান চবে ৰুই ধান তাৰপিছত এনে কিবা শাক- চাক মানে পাতৰ কিবা- কিবি লাইশাক, কিবা কবি, আলু এইবিলাক মানে ঘৰত মানে নিজে - নিজে মাটি ঘৰত মানে অলপ- অলপ খাবলৈ ঘৰতে খাবলৈ অলপ- অলপ মানে এনেকা কৰে আৰু আমাৰো কৰে। ঘৰতে মানে অলপ খাব পাৰে। আমাৰ এনে লাইশাক কিবা এনেকাাই কবি অলপ লাই পাটৰ, লাফা লাই এনেকা কয় আৰু আমাৰ বঢ়ো ভাষাত। এইবিলাক কৰে ধনিয়া মচলা এইবিলাক অলপ ঘৰতে আৰু ঘলত খাবলৈ।
অ', অ', ভালেই ন' ঘৰৰে পুৰা চব। মানে বেছিভাগে ঘৰ হলে ভাল বাৰু এক নাথকে।
সেইটোৱে মানে দাৱাই-চাৱাই নিদিয়ে আৰু। দাৱাই-চাৱাই নিদিয়ে, পুৰা পিয়ৰ আৰু। আজিকালিটো মানে কিনা তো দাৱাই বোট দিয়ে ন মেডিচিন। সেইটো কাৰণে ঘৰতে অলপ - অলপ এনেকা কৰি খায়।
অ' - অ'। ঘৰত বিশ্বনা কোন কোন আছে।
ঘৰত দেউতা আছে মা মোৰ ভটি এজন আছে ভাইটি এজন মই আৰু মোৰ দেউতাৰ আছে, দেউতাৰ আমাৰ ভাইটি আছে। আদয় বুলি কয় আমাৰ বড়ো ভাষাত দেউ তাৰ ভাইটি আছে মানে বা আছে ডাঙৰ দুজনী বা। আৰু এজন ভণ্টী ভণ্টী হয় মোৰ। বেলেগ আৰু খাৱাটো বেলেগ আমাৰ এইটো। আমাৰ ফাদাৰৰ ব্ৰাদাৰ। বেলেগ খাই, এনে আমি আহ একেলগে একে ঘৰতে।
আহ।
আ উম কিবা আছে গ্ৰেণ্ড মাদাৰ আছে। যে গ্ৰেণ্ড ফাদাৰতো দুই বছৰ মানে হৈ গ'ল চাগে কিবা ঢুকালে। এতিয়া গ্ৰেণ্ড মাদাৰ আছে।
উম অ বাকী তাকে তুমি টাইটেলটোতো ৰাভা লিখা ন কিন টো বড়ো যে।
আমাৰ মানে আগতে মানে ৰাভা এইটোত আছিল আৰু ৰিলিজনটো ৰাভা আছিলে মা আমাৰ দেউতাই।
উম।
পিছত মানে আমাৰ মা খ্ৰীষ্টানে আছিলে, মাক মানে বিয়া কৰি লৈ আ নিছে ফাদাৰে হিন্দু কিবা ৰাভাৰ পৰা এইটো খ্ৰীষ্টান হৈছে আৰু, এতিয়া বড়ো ধৰ্মত মানে আছে আৰু খ্ৰীষ্টান এতিয়া খ্ৰীষ্টানত আছে আৰু ৰিলিজন আমাৰ। মানে মই সৰুৰ পৰাই খ্ৰীষ্টানতে মানে মায় যে তিয়া আহিছে তাৰ পৰাই খ্ৰীষ্টান টো হ'ল ন, খ্ৰীষ্টান ধৰ্মতো ললা, তাৰ পিছত মই মানে খ্ৰীষ্টান ধৰ্মতে আছে আৰু, তাৰপাছত ৰাভাৰ মই একো কিবা নাজানো, কেনেকে কি কথা কয় ড্ৰেছ পা পাতি ৰ একো মানে নিপিন্ধে আৰু নাই মোৰ ওচৰত এইটো ৰাভাৰ কুমেলিয়া টাইতেলে ৰাভা এতিয়া।
অ মানে তোমাৰ হেৰি দেউতাই মানে মাৰ ধৰ্মটো লৈছে আৰু বিয়াৰ পাছত?
অ মাছৰ মতে, আমাৰ মাছৰ মতে লৈ ল আৰু।
অ', অ' ঠিকেই আছে।
এনে আমাৰ এইটো গ্ৰেণ্ড মাদাৰ আৰু ফাদাৰটো জানে ৰাভাৰ বিষয়ে? কথাও কব জানে, মইহে নাজানো সৌ।
অ ঠিকে আছে চো নাই তথাপি মানে ভাল, ভালে দিয়া মানে বিয়া পাতি কেনে যে তেওঁ হেৰি ৱাইফৰ হেৰিটো লৈছে ন? কিন্তু চবেইতো হেৰি হাজবেণ্ডৰে লয়।
অ হাজবেণ্ডৰ লয় নেকি?
অ' মানে আমাৰো ধৰা যদি যদি এতিয়া মই মানে বেলেগ ধৰ্মৰ লগত যাওঁ তেতিয়াহ'লে তোৰ হাজবেণ্ডৰে হ'ব না মোৰতটো। অ' সেনে হয়।
আমাৰতো আমাৰ টো মানে বেলেগে হৈ গ'ল মানে, ফাদাৰটো মাৰে ল'লা আৰু। মাৰটো ধৰ্মত মানে পালন কৰিলা আৰু।
অ সেইটো ঠিকে আছে মানে লাভ মেৰেজ আছিল নেকি?
অ' লাষ্ট মেৰিট আছিলে।
আহ, সেইকাৰণেতো ঠিকে আছে ভাল লাগে বাৰু। হম। এতিয়া বহুত টাইমে হ'ল কি জানি
হা?
টাইমে হ'ল কি জানি বহুত কে
অ', অ', এতিয়াতো আটা ন হৈ গ'ল।
অ'।